হেল্ল'
অ' মাজতে কটা গ'ল, মই বকি আছো ত চাও যে মাত চাত একো অহা নাই। চাওনে নাইয়ে।
কি মানে কি কৈ আছিলা মই শুনা নাছিলো?
নহয় এইটো মানে এতিয়াটো মানে সেনেকে চোন দুই বছৰ খতি যাবচোন এনে এনে।
নাই দুই বছৰ নাযায়তো, অ' সিটো সি দ্ৰপ লোৱা নাছিল, সি ফেইল হৈছিল এঘাৰত।
হে এঘাৰত ফেইল
মানে ফেইল হৈছিল অ'। এঘাৰ মই যেতিয়া এঘাৰ আছিলো, আৰে বাৰত নেক্সট বছৰ আহিল, মই যি মোৰ মোৰ যোনটো ড্ৰপ বছৰ আছিল ন সেই বছৰ সি বায়' বাৰ কৰি আছিল মানে। বুজিলা।
অ' ভাই কেনেকে সি চাইন্স লৈছে।
সি কিয় ড্ৰপ ল'ব, হয় নে নহয়? সি একো একজাম চেগজামো নিদিয়ে। তাৰপিছত তাক যেনে তেনে মই চি ডব্লিউ ই টো দিয়ালো তাক কৈ কৈ, বাই মানে বাক কৈ কৈহে দিয়ালো, সি টোৱে এই বাদ দিয়া, নিদিৱে এনেকে এনেকে থাকে মানে। কেয়াৰ ফ্ৰী বহুত, সি কয় কি? এই বাদ দিয়া, বাপেৰে ভাড়া ঘৰ এটা বনাই দিব সদায় সেইটোৱে দিয়ে থাকিম আৰু।
থেই, আই কেনেকে হ'ব ধেইত
ভাৰা ঘৰ বনালে ময়ো তাৰ ঘৰতে যাম সদায়, গাহৰি খাম।
উম উম, ভাল ভাল, কিন্তু হ'লেও তাৰ মানে একো ভাৱা হেৰিয়ে নাই।
অ', সেইটোৱেই, ভাবা ভাবা শুনাৰ চিন্তা এই এনেই লৈছে আৰু সেয়াই, এতিয়া ললে ললে আৰু কিন্তু এইবছৰ মানে তাক মই হেৰি ল'ব ড্ৰপ ল'ব নিদিওঁ মানে, মই যি হওঁক ড্ৰপ ল'ব নিদিওঁ। অ', কি মানে আঠাইশ তাৰিখে আকৌ এটা স্পট হ'ব ন, তাত তাক দৌৰাম। মানে ক'বাত ক'বাত যাবলৈ কম।
উ, হ'লেও নাপাব চাগে।
অ', এইটো হয়, চোৱাচোন এছ টি হৈয়ো নাপাব।
এছ। আৰুটো তোমাৰ চাইন্স হয় ন, মেইন কথা যদি কমাৰ্চো হ'ল হয়, তেতিয়াও আশা থাকিল হয়।
কমাৰ্চত হোৱাহেঁতেনটো ভাল লাগিলহেঁতেন, মই মই সেই জি চি চি গুচি গ'লোহেতেন। মোৰ জি চি চি যাবলে, মনটো অলপ আছিল।
উ।
মোৰ ক'তো যাবলৈ মন নাই, কালিৰ পৰা আকৌ পি ডাব্লিউৰ বেটছ ষ্টাৰ্ট হ'ব, মই এতিয়া বেটছ লওঁ নে নলওঁ সেইটোৱেই ভাবি আছো, কি বা কৰো মই। বহুত এনেকুৱা লাগি আছে, মানে ড্ৰপ বছৰটো ল'লো ন, এতিয়া মানে, ড্ৰপ নল'বা কিন্তু দেই, লাগিলে যি কৰা মানে
নলওঁ, নলওঁ, নলওঁ।
মানে ঘৰৰ পৰা যে চাপৰ্ট থাকে ন, তেতিয়া ল'বা, মোৰ ঘৰৰ মানে মানুহকেইটা অলপ কি আৰু, ইমান মানে
মোৰ চাপৰ্ট টাপৰ্ট নাই এনেকে, বেয়া গালি দিব মোক পিছতকে।
অ', মোৰো ছেম, মোৰ মানে ভাল, বেয়া বুলি নকওঁ। তৰ্চাৰ কৰে বুলি নকওঁ, ভাল, দুজনেই ভাল মাওঁ ভাল, পাপাওঁ ভাল, কিন্তু মইহে অলপ মানে কি বা নাজানো আৰু। মইহে নোৱাৰিলোঁ, এবছৰ ইমান ধুনীয়াকৈ পাইছিলোঁ, পঢ়িব লাগে ভালকে
উ।
এতিয়া মানে একো নহ'ল ন, এনে, এতিয়া এনেকুৱা লাগে মানে এনেকুৱা লাগি আছে, ফেইল মানে, ফেইলিয়াৰ এনেকুৱা ফিল আহে ন।
হু, হু, আহে। একো নাই, এইটো বছৰ কৰিলেই হ'ল। ভালকে, কাৰণ এইটো বছৰ মানে এনেকুৱাত হয় দিয়াচোন চবৰে, একো নহয়। এতিয়া আৰু ভালকে কৰিলেই হ'ল।
মানে ফেইল হোৱাটো তো ইমান লগা নাই, কিন্তু এনেকুৱা লাগি আছে কি লাইফ টো মানে ৰখি গৈছে মোৰ।
অ', অ', সেইটো হয়।
লগৰো নাই, লগৰ বিলাকো ইমান মানে মোক মানে, ইমান মোক ঘৰত পা ওলাই অহা ৰাতি-চাতি ওলাই যাব নিদিয়ে ন। ত' মানে সেইকাৰণে সিঁহতে মোক ইমান নক সেয়াই আৰু কি কবা! সেয়াই আৰু কি কবা, জীৱনটো এতিয়া? এ, বাদ দিয়া, এইবিলাক কথা ভাবি লাভ নাই
বেয়া লাগে কিন্তু! অকল অকলে তাইপ হৈ যায়।
অ', নল'বা, সেকাৰনে মই তোমাক কৈছোঁ নহয়, অ', তোমাৰ ভাইটিটো কিন্তু তোমাৰ নিচিনাই দেখিবলে।
চবে সেইটোৱে কৈ আছে মোক তেতিয়াৰ পৰা, মোৰ টিউচন ছাৰেও কৈ আছে।
অ'। ঠিকেই
দেখাত নালাগে কিন্তু?
নাই নাই নালাগে এনেই কলো মই এইটো।
সঁচা নেকি? অঁ' ঠিকে ইমানো নালাগেতো অলপ চলব লাগিব পাৰে, কিন্তু ইমানো নালাগে।
এ লাগে অলপ চলপ লাগে কিন্তু দেই।
অঁ' অলপ চলপ লাগে, কিন্তু ইমানো নালাগে। থত চবে কৈ আছে ইমান লাগে পুৰা। উম' জিম মই যোৱাই নাই। নহয় খীনাই গৈছো মানে- নহয় নহয়, খিনাই গৈছোঁ মানে এইকেইদিন মানে পুৰা স্কুল গৈছো না সেইটো কাৰণে। এ সেইবোলৈ পিছতে টিউচনৰ পৰা- খোজকাঢ়ি আহো, মানে আহা যোৱা খোজকাঢ়াই যায় বহুত, আৰু ময় বহুত- খোজ কঢ়া যায়। মোৰ মানে বাছ চাছ নলাও। অঁ' খোজ কিন্তু কাৰো। মানে খোজ কাঢ়ি- ভাল লাগে মোৰ বহুতেতো নেকাঢ়ে, এইজনিতো ভৰিয়ে বিষাই থাকে এনি টাইম। যেতিয়াই মই কওঁ ভৰি বিষাইছে তেতিয়াই মই- কওঁ ভৰি বিষাইছে, ময় বোলো- ইমান ভৰি বিষায়, উমহ এনেই এনেই ভৰি বিষায় তাৰ। তাৰ কালি ভৰি বিষাইছে কালি-
এক পিছালে যেতিয়া মানে অ'- যেতিয়া পিছলে মানে একদম ঠিক হৈ যাব ন, এইক তেতিয়া মই একদম সদায়- দৌৰাম খেলাম কিবা কিবি কৰিব লাগিব, নহলে দিগদাৰ আছে নহয়। একদম বেয়া দৌৰাম খেলাম একদম চব একদম হেৰিছে মোৰ লগৰটো যে মোক- কলো যে যোনে মোৰ আইডেণ্টি কাৰ্ডটো লৈ গৈছিল যে, সি তাৰ এজনী লগত মানে ঘৰৰ লগত- কথা পাতিছে, ঘৰত মানে তাইৰ ঘৰৰ পৰা চব ঠিকে আছে আৰু কি- হ'ব হব আৰু তেনেকুৱা, ইয়াক বেছিয়ে ভাল পায় ক'ব গলে তাইতকে। তত সি মানে একদম এতিয়া মানে এল এন আই বি বুলি এটা জে জেগা আছে মানে মানে- তাৰ ইনষ্টিটিউট নেকি? মানে- তাত মানে কিবা বাস্কেট বলৰ হেৰি হৈ আছে মানে কেম্প আৰু। গৰম দিনত হয় ন? ত' তাত মানে লৈ গৈছে একদম ধুনীয়াকে। সদায় একদম, সদায় সদায় গৈ আছে তেনেকুৱা আৰু। মোৰ যাবলে মন আছিল, এ নিটডাল হে আৰু ইমান- দূৰ হয়। অঁ' একটো একদম পুৰা দৌৰাম মই। সদায় দৌৰাম। ৰাতি পুৱা দৌৰাম, ৰাতি দৌৰাম জেনেটিক ভাল কৰিব লাগ ল' ছোৱালীকেইটাক।
উম!
এঁ' অলপ ঠিক হৈ লওক। এই ঘৰৰ মানুহ বিলাকে বা কেনেকে কি কয় বা এতিয়া?
কাৰ?
এইৰ।
অঁ' এই কি কব?
সেইটোয়েতো সুধিছো, কিবা কব এতিয়া তোমালোকে জানা নহয় সেটো মই নাজানো ময় এতিয়া ল'ৰা মানুহ আৰু।
মানে বুজি পোৱা নাই কি কি কথাত?
মানে কি কথাত মানে এয়াই আৰু। জিম চিম লোৱা কথাত নহ'লে যদি-
অঁ' তাইক তাইক নিদিয়ে, তাইক সেইদিনাখন- হুম নিদিয়ে তাইক সেইবোৰ।
মানে মোৰ কথাটোতো কিবা? এ বাদ দে। অঁ' ষ্ট্ৰিক্ট আছে গম পাইছো, আংকল কিন্তু বেলেগ ফাইন দেই।
হেই কিমান ফালতো, মোৰ সিদিনাখন ইমান খং উঠছে। হেই ইমান ফালতু মানে ইমান ভাবা নাছিলো ইমান বেছি ফালতু এই যে তাই যে মানে এই কাপোৰযোৰ যে পিন্ধিছিল টপটো। এ টপ আছিল ব্লেক কালাৰ টপটো সেই কি ফালতু বহুত বেয়া খং উঠছে বেচাৰি বহুত বেয়া লাগিছে মোৰ তাইৰ কাৰণে। তাতে তাই মোক ফোন মাৰি আছে মই আৰু ঘৰত মজাকে শুই আছো। বেচাৰি উলতা ও মানে বচাবও নোৱাৰিলো তাই মোক ফোন মাৰিছে ইমান বাৰ মই ভাবিছো কি বা হ'ল, গধূলি উঠি কিনে মোক ফোন মাৰো তাই মোক কয়ে থৈ দিছে ইমান বেয়া লাগিছে মোৰ ফোনটো উঠাব নোৱাৰি। সেই নহ'লে বচাব পাৰিলো হয় অকমান অ', তাই মানে মোক ফোন লগাই কিনে ক মানে যোনে কৈছে আৰু তাই সেইটো পিন্ধছে বুলি, এতিয়া মানে মাকে কৈছে যে কোনোবাই বোলে কমেন্ট কৰিছে তলত। দি কিনে কৈছে কিবা বুলি ক ল'ৰা কোনোবাই কমেণ্ট কৰি কিনে কিবা বুলি কৈছে মোৰ মনত নাই কিবা কৈছে। ত' তাই মানে সেইটো খং সেনে কোনো দিয়া নাই কমেণ্ট ত' সেইটো কাৰণে তাই মোক ফোন মাৰি আছিল যে মই ক'ব কাৰণে যে তাই তাই গ'ম পাই আৰু আমাৰ
আৰে তাইৰ দুটা একাউন্টেই প্ৰাইভেট চোন, তেতিয়াহ'লে কোনে দেখিলে মানে?
নাই নাই প্ৰাইভেট নহয় মেইনটো পাব্লিক হৈ আছে।
হে?
উম, তাই পাব্লিক কৰি থৈছে এতিয়া প্ৰাইভেট কৰিছে। তেতিয়া তেতিয়া পাব্লিক কৰা আছিল সেইটো কাৰনে।
হেৰিকে ৰাখে একদম। দুটা একাউন্ট ৰাখিবই কিয় লাগে এটা।
অ', এটা প্ৰাইভেট ৰাখিব লাগে তাই ৰাখি দিল কিয়বা! কি ক'ৰ?
তাই ইটো পাব্লিক কৰিব লাগে এইটো প্ৰাইভেট কৰিব লাগে তাই মানে উল্টা হৈ আছে বুজি পাইছা নাই মই কি কথা কৈ আছো তোমাক? মই তোমাক অসমীয়া কথা কৈ আছো তুমি বুজি পাইছা নে নাই?
পাইছো পাইছো মই বেংগলীও পাও।
ঐ সঁচা নেকি তুই বেংগলী নেকি?
নাই এনে কৈছো।
অ', এনে কৈছা অ', মইও এনে এনে এটা কথা কওঁ নেকি?
নাই নাই ক'ব নোৱাৰি। মানে এইটো অসমীয়া ন' ত' বেলেগ বেলেগ কলে আৰু দিগদাৰ হ'ব। অ', অ', অ'।
নকওঁ এতিয়া মিছা কথা মই। এই যোৱাকালি যে গৈছিলো গৰমকে ঠাণ্ডাকে ভাল লাগে। এই একেই তাইৰ নিচিনাকে কৈছা তুমি ধেইত তেৰিকা।
আমাৰ একেই আৰু দুইটাই।
তুমি বচাব পাৰিলাহেতেন যদি এ একো নাই আৰু দিয়া গ'ল যোৱাটো গ'ল আৰু।
উপায়ো নাই ত' ঘৰত আহি তাৰ পিছত গধূলি গধূলি তাৰপিছত কোবাইছে আৰু।
মই ঘৰত গেঞ্জি পি গেঞ্জীও নিপিন্ধো মই ঘৰত।
এ নহয় সেইটোমানে ল'ৰাবোৰতো বেলেগ কথা নাইচোন কিন্তু হ'লেই তাই সেনেকুৱা এনেকুৱ একো
মোৰো বহুত লাজ লাগে কিন্তু দেই, ঐ একবাৰ জানানে একবাৰ এটা ক মানে মই বাহিৰত গেঞজি-চেঞ্জি নিপিন্ধাকে কাৰোবাৰ লগত কথা পাতি আছিলো হা, এই লগতে কথা পাতি আছিলে নেকি! তাৰপিছত আমাৰ মনে ওপৰত একদম এই আহ, মানে কি বুলি কয় এই সৰু হেৰি এজনী থাকে মানে পৰিয়ালে পৰিয়ালৰ সৰু ছোৱালী এজনী থাকে
হুম হুম
মই এনে কথা পাতি আছো ধুনীয়াকে তুলি তুলি বান্ধি একদম মই ধুনাকে কথা পাতি আছো কাৰোবাৰ লগত কাৰ লগত পৰা কথাটো যে পাহৰিছো তাৰ পিছত তাই এনেকে মানে আহিছে কবাৰ পৰা তাই মোক দেখিছে তাৰপিছত তাই তাই ভয় খাল মানে তাই কিবা মোক এনেকুৱা লোক দিলে মই ভাবিলো কি এই মই বেয়া কৰিলো নেকি মানে দেখি বেয়া পাইছে নেকি মানে আনকমফৰ্টেবল হ'ল নেকি মানে কি বা হ'ল কিন্তু কি চাইছে
কিবা কাৰণে
অ এইটো হয় তাৰপিছত মই আজিকালি গেঞ্জি পিন্ধো সেইকাৰণে আজিকালি মই গেঞ্জি পিন্ধো সদায় মানে ইম্পৰ্টেণ্ট হয় পিন্ধি থাকিব লাগে
উম
চুলি খিনি কিন্তু বহুত গৰম দেই কৃষ্ণ ত মে কেনেকে যে থাকা
হয় পুৰা খোপা বান্ধি থাকো উম মোৰ দি